হেল্ল'।
হেল্ল'।
হয়, হয়, কওক, কওক।
অ', এই খানা এটা খাবলৈ গলোঁ আজি। মানে যোৱাবাৰিফালে।
হয়, হয়।
তাকে বোলো, অকমান কথা কথামান পাতো বোলো তাকে। এইটো। এনে পটককে মানে আমি প্লেনটো বনালো খানা এটা খাওঁগে বুলি। বহুতদিন গাহৰি খোৱা নাছিলো, মানে গাহৰিতটো অকমান খাওঁ, খাওঁ লাগি আছিলে।
চাই আহোতে গোটেই হোটেল এখনত গলোঁ তাৰ পিছত ৰুটি তিনিটা তাৰ পৰা গাহৰি এবাতি তেনেকে লৈ পেলাই খাই আহিছো। আমি মোৰ লগতে আৰু তিনি চাৰিজন মান গৈছিলো। তাকে খাই।
হয়, হয়, হয়। আমাৰো তেনেকে আজি মানে অলপ গলোঁ তেনেকে আপুনি যেনেকে যিবিলাক। যিবোৰ খালে, তেনেকুৱা ধৰণৰ কিছুমান। শুকান ৰুটি খালোঁ। যিহেতু অলপমান মানে তেলত বজাৰ ৰুটিবিলাক খালে হয়তো। গেষ্ট্ৰিকৰো মানে সমস্যা দেখা দিয়ে। আৰু তাৰ পাছত মানে লগতে গাহৰি এবাতি কি ধুনীয়া ধুনীয়া মানে গাহৰিৰ টো মানে মাংসৰ টুকুৰা। ক'ব লাগিব, আপোনাক তেল চৰ্বি আৰু যিটো কাঠ মাংস বুলি কয় ৰঙা মাংসটো। কি সুন্দৰ বনাইছিল মানে, জিভা এতিয়াও মানে সোৱাদ লাগি আহিছে মোৰ।
হয়, হয়, ৰুটি কেইটা আপুনি জোৱাববাৰী হোটেল এখন আছে। আপুনি ৰুটি কেইটা মানে শুকান ৰুটি যটিও বৰ ধুনীয়া ৰুটি বনাইহে। কিন্তু আপুনি ৰুটি কেইটাৰ মানে প্ৰশংসা নকৰি নোৱাৰে ইমান ধুনীয়া। ইমান কোমলকে ৰুটি কেইটা বনাই। আপোনাৰ খাই থাকিলে খাই থাকিব মন যায় মানে ইমান ধুনীয়া বনাই। আৰু গাহৰিকনন যি বনাইছে তেওঁলোকে। মানে আপোনাক মই কৈছো নহয় তেনেকুৱা জুতি লগা গাহৰি। বৰ্তমান মানে বহুত দিন হ'ল মই নোখোৱাকে থকা মানে, ইমানে ভাল লাগিলে আজি। ভাত সাঁজ খাই ৰুটি কেইটা খায়।
হয়, হয়, আৰু তাত মানে মই আগতে এদিন গৈছো বাৰ তাত খাবলে আৰু তাত মানে। এ মানুহোজ